অ-অ, পাইছো-পাইছো, মোৰতো শুনা পাইছ নাই?
অ শুনিছো শুনিছো কি কৰি আছা।
মই তোমাৰ এই অকনমান ওলাই আহিছিলো এইফালে মানে। খোজকাঢ়ি-খোজকাঢ়ি, আমনি লাগিলে মানে থাকে অকণমান মানে এই পথাৰ চাইডে ওলাইছোঁ মই এতিয়া এই বতৰটো অকণমান মুকলি কৰিছে মানে। পথাৰ চাইদে মই অকণমান চাবলে আহিছো মানে পথাৰখন বহুত দিন দেখাও নাই এতিয়া খেতি-বাতিও কৰা সময় ন। অকমান মই বোলো, সেউজীয়া পথাৰখনো অকমান সানিধলে আহো। পৰিৱেশৰ
ভালে কৰিলা ভালে কৰিলা আজিকালি পৰিৱেশৰ লগত মিলিও থাকিব লাগে চাইও থাকিব লাগে।
কি আছিলে
অ মই তোমাৰ। সেই ময়ো সেই এইফালে ৰাস্তা ফালে অকণমান ওলাই আহিছিলো, তোমাৰ মানে বৰষুণ দি আছিলে আছিলে মই ৰাতিপুৱাৰ পৰা ওলাবলৈ পোৱা নাই তাপা মই গা চা ধুই অকমান ওলাই আহিছো আকৌ।
অ, তাকে-তাকে ভালে কৰিছা, ভাত-পানী খালো, ভাত-পানী খাই ওলাই আহিছো সেই মা-দেউতাহঁতৰ পথাৰলে ওলাই আহিছে, মই বোলো চাওঁচোন ক'ত কৰিছেনো খেতি তাকেহে তাকে আজি ৰাতিপুৱা কি হল গম পোৱা নাই মোক কথা এটা কওঁ মানে আজি খুব বেয়া লাগিয়ে চে মনটো মানে ৰাতিপুৱা কি হ'ল আজি আমাৰ গাঁৱৰ মানুহে, বৃদ্ধ লোক এজন নাগিছিলে মানে বয়োজ্যেষ্ঠ, গাঁও বয়োজ্যেষ্ঠ বুলি কম আৰু আমি তা পা মানে তেওঁ বিলনীয়া আচলতে, মানে বৃদ্ধ বিল বিলনীয়া মানে জ্যেষ্ঠ বিলনীয়া তেওঁ মানে এতিয়া বিল বিলনীয়া পদৰ পৰা মানে তেওঁ এতিয়া হেৰি লৈছে মানে তোমাৰ অৱসৰ ললে অ তাৰপিছতে তেওঁ মানে পুত্ৰৰ মানে এনেকুৱা চাকৰি টাকৰি নকয় তেওঁ মানে হাজিৰা কামেই কৰে মানে আৰু আমাৰো গম পোৱা দেউতাহঁতে-দেউতাহঁতেও হাজিৰা কামেই কৰে।
হাজিৰা কৰা, কামে কৰা হয়-হয়
পিছতে মানে কি হ'ল তোমাৰ সেই ফোন কৰিলে সেই মানুহজন আহি
অ অ
তাৰপাছতে মানে সেই ৰাতিপুৱা মানে আমাৰ দেউতা সেইমানুহজন হেৰিয়লে যোৱা কথা কথা আছিলে কামলে যোৱা কথা আছিলে।
অঁহ-অঁহ
এই কোনজন মানুহে কাম কৰিব মাতিছিলে মানুহজনে মানে হেৰি কৰিলে তোমাৰ এ কাম কৰিব মানে অহা মাহৰ পৰা কৰিবলৈ কলে তাৰপৰা মানুহজনে আহি খুব মানে দুখ কৰিছে মানে। কৈছে বোলে এই মানে কৈছে মানে। এই আমাৰ নিচিনা এতিয়া চলিবলৈ বহুত অসুবিধা আছে বাৰিষা কালত প্ৰথম কথা কাম নাই বৰষুণে কৰা আৰু হাজিৰা কামবিলাক এনেও বাহিৰত কৰা হয় নে নহয়
বাহিৰত কৰা হয় হয়।
অঁ কৈছে বোলে এইবিলাক তোমাৰ বহুত অসুবিধা খোৱা হয়-হয় খাদ্য পাতি খাদ্য পাতিৰ অসু অসুবিধা ল'ৰা-ছোৱালী পঢ়া-শুনাৰ ক্ষেত্ৰত। তোত অসুবিধা মানে মানুহজনে, মানে ইমানেই তোমাৰ ভাগি পৰিছে মানুহজন তেতিয়া মানে তোমাক এটা কৈছো মানে, আজিকালি আমাৰ নিচিনা দুখীয়া মানুহৰ জীয়াই থাকিলে বহুত কঠিন
কঠিন কঠিন হয়।
আৰু আমাৰ আমা নিচিনা পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক যদি জন্ম হয় মানে সিহঁতে অকল গোটেই জীৱনটো কষ্ট খাব লাগে মানে মোৰ মই মানে তোমাক কি হ'ল শুইতো শুই আছিলো নহয় পাপা উঠাৰ পাছত মানে উঠি গলো মানে, মানে শুনি আছো আৰু কথাখিনি তুমি মোৰ ইমান টোপনি য়াবা নাই অ উঠি মানে মই বহুত কথা ভাবিছো মানে মান হ
তাক, তাকে সেই ঘৰ-চৰ চলাবলৈ অসুবিধা হয়। এতিয়া তোমাৰ সেই যদি কামেই নাপায় কৰিবলৈ হয় নহয় বাৰু। আহ, কোৱাচোন কোৱা
আৰু এতিয়া বাৰিষা কালত তুমি চোৱা আমাৰ নিচিনা মধ্যবিত্ত মানুহ বিলাক চোৱা চোন কেনেকুৱা এটা অৱস্থা সৃষ্টি হয় এ যি সকলে খেতি কৰে খেতিলেও যাব লাগে। হয় নে নহয় আৰু খেতিলে আৰু খেতিলৈ যাবলৈ হলে তোমাৰ যিসকলে ধৰা যিসকলে ডেইলি হাজিৰা কৰে তেওঁলোকেতো। হাজিৰা কৰিলে কামলৈ কামলৈ যাব নোৱাৰে কামলৈ গলে খেতি কৰিব নোৱাৰে। আকৌ যদি হাজিৰা-হাজিৰা হা- আকৌ যদি হাজিৰা কৰে তেনেহ'লে ৰোৱণীটো লগাব নোৱাৰে ন। কাৰণ আজিকালি ৰুৱনি দামেই কিমান ঘৰ বোলে মানুহ ধেই আছে তেতিয়া বেলেগ কথা হয় নে নহয়।
আহ আহ তাকে এতিয়া অ সেই মানে আজিকালি মানে মানুহে। তোমাৰ এতিয়া এনে নৰ্মেল সাধাৰণ মানুহে কি হয় তোমাৰ এই খেতি চেতি কৰিবলৈ আ আচলতে ভয়েই খায় এতিয়া যে গম পাইছা নাই কাৰণ এতিয়া তোমাৰ সেই এই বয়োজ্যেষ্ঠ লোকসকলৰ কি হৈছে তোমাৰ প্ৰথম কথা। শৰীৰত ইমান শক্তি নাই, যে তেওঁ অকলে আহ অকলে কলে যে তেওঁ সেই গোটেই খেতি খিনি কৰিব পাৰিব সেইটো মানে অসম্ভৱ। তেওঁ-তেওঁ-তেওঁৰ শৰীৰতে মানে ইমান শক্তি অ সেইটোৱেই-সেইটোৱেই মানে। তেওঁৰ শৰীৰত ইমানখিনি শক্তি নাই যে তেওঁ অকলে তোমাৰ গৰুৱেদি তোমাৰ হাল বাই মেলি সিমান খিনি। খেতি কৰিব পৰা সক্ষমতাটো নাই মানে আৰু তোমাৰ এতিয়া তোমাৰ কি হৈছে যিমানখিনি মেচিন-মেচিন ওলাইছে তোমাৰ খেতি কৰিবৰ বাবে। এই আচলতে সেই খেতি অঁ তাৰো মানে সেই খেতিয়ে তোমাৰ অ সেই মেচিনসমূহে
এ অ হয় হয়, এই হয় হয় তুমি আৰু এটা কথা আৰু এটা কথা লক্ষ্য কৰিবাচোন দেই। এতিয়া কি হয় মানে আমাৰ মানুহে কষ্টটো গাঁৱত কষ্টটো যিমান কৰে সিমানে খাদ্য খাদ্যতো নাপায় আকৌ খাদ্যত সিমানখিনি তোমাৰ খাদ্যত-খাদ্যত পৰিপুষ্টিটো নাপায় মানে, গম পাইছা নাই? মানে কেলৰি নাপায় প্ৰটিন মানে প্ৰটিনৰ খুব উৎসৱ আমাৰ ইয়ানো প্ৰটিন পাব কি হ'ল এতিয়া আমাৰ গাঁৱলীয়া মানুহেটো ইমানখিনি খাদ্য বা চহৰীয়া খাদ্য নাখায়। ন তেওঁলোকে খুব বেছি-বেছি ধৰা ঘৰত যদি মুৰ্গী আছে বা গৰু গাখীৰ আছে গৰু গাখীৰ খাব হয় নে নহয়? তাৰপাততো বাৰু যথেষ্ট পোৱা যায়। হ'লেও হ'লেও যিমানখিনি প্ৰয়োজন হোৱা পায় মই মোৰ অনুসৰি সিমানখিনি চাগে তেওঁলোকে সিমানখিনি নাপায়। যাৰ ফলস্বৰূপে মই কওঁ এজন কৃষকৰ এই-এই সময়চোৱাত তেওঁ মানে শৰীৰটো যথেষ্ট থাকে এইেতত
হয় হয় নিশ্চয় নিশ্চয়, গতিকে এই সেইখিনিয়ে মানে তোমাৰ এতিয়া খোৱা-বোৱাৰো তোমাৰ ডেফিচিয়েঞ্চি হৈ যায়, তোমাৰ খোৱা-বোৱা বস্তু বস্তুখিনি ইমান ভালকৈ খাবলৈ নাপায় সেইকাৰণে আলতে সেই বুঢ়া হোৱাৰ লগে লগে মানে শক্তিখিনি কমি কমি গম পাইছা নাই। এনেও তোমাৰ বি বয়সত তোমাৰ শক্তিখিনি কমেই বহুত কিন্তু তাৰ লগতে মানে সেই তেনেকুৱা হ'লে তোমাৰ মানে যদি তোমাৰ সময়ত যদি বস্তুখিনি মানে খোৱা-বোৱাটোৰ প্ৰতি যদি গুৰুত্ব নলয় তেনেহ'লে মানে কমজোৰ হৈ যায় মানে মানুহজন। সেইকাৰণে তোমাৰ তেনেকুৱা ধৰণৰ বিভিন্ন হেৰি হয়েই। কমজুৰি হয়ে। আৰু আৰু এটা কি গম পাইছা নাই আচলতে ইয়াত এটা ডিপেণ্ড কৰে মানুহৰ শিক্ষাটো, মানুহৰ শিক্ষাটো ইয়াত বহুত ডিপেণ্ড কৰে কাৰণ মোক কেলে ক'লোঁ কথাটো তুমি চাবাচোন এজন ধনী মানুহ কেতিয়াও তোমাৰ এ দুখীয়া হৈ নাযায় মানে। ধনী মানুহজন সদায় তোমাৰ ধনী হৈ হৈ গৈয়ে থাকিব হয় নে নহয়। তোমাৰ মানে সেই তেওঁলোক। পুৰা মানে সেই আইডিয়া খিনি আছে মানে, যে কোনটো কাম কৰিলে তেওঁলোকৰ লাভ হ'ব। সেই বিষয়ে তেওঁ ভালকৈ মানে চিন্তা-চিন্তা শক্তি কৰিব পাৰে মানে সেইটো আইডিয়া এটা বহুত ধুনীয়াকৈ বনাই ল'ব পাৰে। য- কি হয়, সেই কামটোৰ জৰিয়তে তেওঁ, আহ খুব কম সময় ভিতৰতে বহুত মূলধন মানে গোটাব পাৰে। কিন্তু এতিয়া তোমাৰ মানুহ বিলাকৰ কি হৈছে শিক্ষা শিক্ষাৰ স্তৰটো বহুত কম মানে তোমাৰ সেই বিশেষকে যিসমূহ লোকে আচলতে দৰিদ্ৰতাত ভুগি থাকে, সেইবিলাকৰ মানে শিক্ষাৰ স্তৰতো খুব নিম্নমানৰ। যাৰ ফলত যাৰ ফলত কি হৈছে মানে মানুহবিলাকৰ তোমাৰ সেই যিটো মানে, থিংকিং কেপাচিটি সেইটো অলপ কম, মানে তুলনামূলক ভাৱে অলপ কম আৰু। আৰু তেওঁলোকে মানে সেই তেওঁলোকৰ মানে ভাল কোনো এটা আইডিয়া নাথাকে, কিবা এটা কাম কৰিবলৈ তেওঁলোকৰ অ মানে সেই আইডিয়াটো নাথাকে। কোনো ভাল আইডিয়া নাথাকে যাৰ ফলত কি হয় তেওঁলোকে মানে বেছি কষ্ট কৰিবলগীয়া হয় আৰু সেই কষ্ট বলৰ - তেওঁলোকৰ মূলধনটো খুব কম ওলায় সেইকাৰণে তেওঁলোকৰ আচলতে বেছি দৰিদ্ৰ দৰ হৈ আছে।
তুমি সেই যোনটো ফাইনেন্ঞ্চিয়েল যোনটো ডেফিচিয়ঞ্চি কথা কৈছা, এইটো একদম শুদ্ধ কথা ক। প্ৰথম কথা দেই এতিয়া মই চোৱা অকণমান যদি আমাৰ পৰিসৰটো দীঘল কম, এতিয়া গাওঁ আমাৰ গাঁৱৰ ক্ষেত্ৰত দৰিদ্ৰতা সীমাবদ্ধত নাৰাখি যদি, অকমান যদি আমাৰ ভাৰতীয়ৰ ক্ষেত্ৰত চাম, আজি তুমি চোৱা ট্ৰেইনৰ ষ্টেচনে হওক বা খালি ঠাইসমূহত যিমান খিনি দৰিদ্ৰ লোক বা আ, আজিকালি বহি থাকে। তাৰ সংখ্যা কিন্তু কমি যোৱা খুব কম দেখা পোৱা গৈছে, তেওঁলোকৰ পৰিয়ালৰ তেওঁলোকৰ ল'ৰা-ছোৱালী এইবিলাক বৰ্তমান ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক বৰ্তমান শিক্ষাৰ পৰা প্ৰথম হথম কথা বাদ পৰিব লগীয়া হৈছে। কাৰণ যিটো সময়ত, যিটো সময়ত ছাত্ৰ-ছাত্ৰী যি কি সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ দিশে ধাৱমান হব লাগ তেওঁলোক নিজৰ পেট পেটৰ ভাত পাবৰ কাৰণে দিন ভিক্ষা খুজিবলৈ, খুজিব যাবলগীয়া হয়, বিচাৰি, বিচাৰিবলৈ যাবলগীয়া হয়, বা কামলৈ যাবলগীয়া হয়। হয় নে নহয়, এতিয়া-এতিয়া তেনে ক্ষেত্ৰত আচলতে আচলতে সেই প্ৰজন্মটো, তেওঁলোকৰ যিসকলৰ মগনীয়াসকলৰ প্ৰজন্মটো যদিও এশজনৰ ভিতৰত এজনৰ ছাত্ৰ ছাত্ৰী কেনেবা- কৈ সেই সুবিধাতটো পাব পঢ়া শুনাৰ সুবিধাটো পাব বাকী সকলেতো যিস যিসকল বোলে তোমাৰ শাৰীৰিক ভাৱে অসুস্থ বা শাৰীৰিক ভাৱে পংগু, তেওঁলোকৰ কাৰণে অন্য বাধাই প্ৰথম কথা। তেওঁলোকেটো অন্য এটা বাধাই তেওঁলোকে নিজৰ পেট পুৰা, হ'লে পঢ়িব নোৱাৰে। তেওঁলোকে পেট পুৰাবলৈ হলে পঢ়িব নোৱাৰে, আৰু পঢ়িবলৈ হলে নিজৰ পেটৰ ভাত-ভাত খিনি গোটাব নোৱাৰে। এতিয়া সেই সমস্যাটো আমাৰ ভাৰতবৰ্ষত ইমানেই দেখা পোৱা গৈছে দৰিদ্ৰতা মানুহৰ মানসিক ইমানেই তললৈ গৈছে, আজি মানুহে এজন আহ মানে
হয়
ভালকৈ কুট চাৰ্ট পিন্ধি থকা মানুহ এজনৰ লগত সমানে সমানে বহি বহি খাবলৈ, বহি ভাত খাবলৈ তেওঁলোকে আজিকালি কুণ্ঠাবোধ কৰে। এতিয়া সেইদিনাখনি কি হল, এখন বিয়ালৈ মই গৈছিলো। এ এখন বিয়ালে গৈছিলো মই আমাৰ সম্বন্ধীয়, বিয়াখনলে গৈছো তাৰপিছতে তোমাৰ সেই মানুহখিনিয়ে আমি গ - যোনখিনি আহ আমাৰ আধ্য বন্ত মানুহ বিলাক আহিছে তেওঁলোকে ভাত পানী খাইছে। তাৰ পিছত শেষত যোনবিলাক সেই ক এই হ হেৰি পেলোৱা মানুহ দি- পেলোৱা মানুহখিনি যে সেই মানুহখিনি আৰু তাতে কাম কৰি থকা মানুহখিনিয়ে সুধিছে বোলে, আমি ক'ত খাম ভাত খিনি। মানে তুমি ভাবা য'ত সকলো মানুহক একেলগে ভাত- খুৱাইছে। সেইটো সময়ত সেই ডিচিজ বা সেই কাম কৰা মানুহখিনিয়ে কি কি কবলগীয়া আছে নিজকে ইমান খিনি- তললে লৈ যাবলগীয়া আছে, তেওঁলোক ভাবিব লৈছে তেওঁলোকৰ লগত আমি খোৱা যোগ্য হয় নে নহয় তুমি কি পাবা সেইটো আচলতে কিমান খিনি আমি কিমান খিনি, দুখ-দুখ-দুখ লগা কথাখিনি
আৰে কথাখিনি, সেইখিনি আচলতে বহুত দুখ লগা কিন্তু আমি আৰু এটা কথা চাব লাগিব কি গম পাইছে নাই, যিসকল লোকে তোমাৰ আহ কাম কৰি আছে। যিসকল লোকে তোমাৰ সেই অ যি তোমাৰ কৰি আছে, এই কামখিনিৰ ফলত কি হৈছে তোমাৰ? এই কামখিনি তোমাৰ অ তেওঁলোকৰটো তোমাৰ এটা হাত নাইকিয়া বা এটা ভৰি নাইকিয়া নহয় হয় নহয়? তেওঁলোকেতো সেই কাম খিনি ভালকে কৰিব পাৰে, কিবা এটাতো তেওঁলোকে ভাল কাম এটা কৰিব পাৰে। হয় নহয়। কিন্তু মানে সেই তেওঁলোকে সেই নিজৰ আচলতে কৰ্ম দক্ষতাটো নেদেখুৱাই। তেওঁলোকে আচলতে সেই অ, হাত, ভৰিয়ে আছে যেতিয়া, তেওঁলোকেতো কোনোবা এটা কাম কৰি খাব পাৰে। ্চয় কিন্তু তেওঁলোকে সেই তেওঁলোকৰ চিন্তা ধাৰাটো মানে খুব নিম্ন। সেইকাৰণে তেওঁলোকে মানে সেই তে- তেনেকুৱা ধৰণৰ কাম কৰে, গতিকে তেওঁলোকে তোমাৰ আহ সৰু আচলতে প্ৰতিজন এজন সফল ব্যক্তি তোমাৰ সৰুৰ পৰাইতো আৰম্ভ হৈ গৈছে তেওঁলোকে তোমাৰ সৰু সেইখিনি কাম খিনি যদি কৰি কৰি যদি এটা সিহঁতৰ যিটো স্তৰটো কাম কৰা সেইটো য, তমাৰ বঢ়াই বঢ়াই গৈ থাকে। তেওঁতো এদিন সফল ব্যক্তি হবগে ন। গতিকে সেইখিনি আমি কথাখিনি আচলতে অকমান ভাবি চিন্তি চাব লাগে। সেইখিনি কথাখিনি চিন্তা কৰিব লাগে ভালকৈ।
হয় সেইখিনি আচলতে গতিকে সেইখিনি বিষয়ে নাথাক আচলতে সমস্যাটো যিহেতু অত্যাধিক গভীৰ সমস্যাটোৰ বিষয়ে ইমানখিনিতে আচলতে গোটেইখিনি আলোচনা কৰি শেষ কৰিব নোৱাৰি, গতিকে আশা কৰিছো ইয়াৰ ত বিষয়ে আকৌ আমি গভীৰভাৱে আলোচনা কৰিম, পুনৰ লগ পাম নতুন এটা বিষয় সৈতে
নিশ্চয় নিশ্চয় অ বাৰু বাৰু।